হেল্ল' আহ ভাল নে।
অ আছো দিয়া এই মাত্ৰ ঝাতকা এটা দিছে ভূমিকম্প।
হয় নেকি আমাৰ ইয়াত হোৱা নাই আকৌ মই গমেই নাপালো।
অ আপুনিহে কৈছে মই এতিয়াহে চাইছো ৰব ভূমিকম্পটো আহিছিল যে। হেল্ল এতিয়া ঝাতকা এটা দিলে মুখেদি কি ওলাইছে গমেই নাপাওঁ
মই গমেই নাপালো দেই পিছে আমাৰ
সেইফালে নাই চাগে নহলে ইয়াই একে ভালকে দিলে ঝাটকা এটা
আহ বাকী ভাল আপোনাৰ
আছো দিয়ক কওকচোন খা খবৰ কওক এতিয়া
খা খবৰ চলি আছো আৰু
ছবিটো থাকিবই লাগিব
যেনে তেনে হে চা একাপ খাই উঠিছোঁ
ইয়াই মই চাক এ মোৰ ৰু মোৰ ৰু মই আকৌ চাহকাহ বাকি ললো ৰৈ পেলাই দুটোক মান খালো কোৱাৰ পিছতে ফোনটো ও অহা হল ভূমিকম্পটোও অহা হওক যে জাতকাটো মাৰিছে ৰাম
এনেই এতিয়া বনোৱা যা যোগাৰ খিনি কৰিছে নে নাই
নাই নাই কৰিমহে কৰিমহে নটা বাজি গলেই হ'ল তাকে চিন্তা কৰিছো আজি যেনেও আমাৰ বৃহস্পতিবাৰ নিৰামিষেই হয় এয়া তাকে ৰুটিহে খাওঁ নেকি কি আজি উম অ নটা বাজি গ'ল মই আকৌ টাইমতটো কিমান হল লক্ষ্যই কৰা নাই আপুনি বনাইছে নেকি
নাই-নাই বনোৱা নাই বনামগে আৰু লাহে-লাহে কৈছো, চাহ একাপ খাই উঠিছোহে আৰু গতিকে আৰু এতিয়া লাহে ধীৰে বনাব লাগিব আৰু কিবা নহয় কিবা এই পাকঘৰটোলৈ গলে কিবাহে লাগে এই সদায়-সদায় ৰাতিপুৱা উঠি ভাবো এতিয়া কি বনাম। দুপৰীয়া ভাবো এতিয়া কি বনাম থাকে একেইখিনিকে।
নহয় হয় আকৌ কেলে নহয়।
সেইটোৱে।
তাতে আমাৰ যেনিবা দুজনহে। আপোনলোকৰ যেনিবা মানুহকেইজন অকমান বেছি বাৰু আমাতকে,
অ' সেয়াই হলেও মানে ধৰক কি হৈ যায়, এই বনোৱা ক্ষেত্ৰততো এই মাইকী মানুহৰে সেইটো টেনচন থাকে।
তাকে-তাকে কি বনাম কি খাম। অ' আকৌ বতৰ কেনেকুৱা সেইফালে সেইফালে বতৰ কেনে? কেনে কুৱোৱা? বতৰ কেনেকুৱা? বোলো সেইফালে?
অ' বতৰ মই ধৰিব পৰা নাই নেটৱৰ্কৰ হেৰি যে। বতৰ এতিয়া উম, গোমাইে আছে। তেনেকে,
মই গোপ-গোপনি এটা উঠিছে ও।
ৰ'দো নাই বৰষুণো নাই তেনেকুৱা গোপ-গোপাই আছে। খালি বাহিৰত অকনমান চেঁচা বতাহ হ মাৰি থাকে।
অ' এ নাই আমাৰ ফালে বতাহ চতাহ নাইকিয়া আজি। কি বনাব পিছে? আজি?
এ ভুল বনাম নেকি নিয়ামিষি বাৰু।
উম, এ ভুলতো বেয়া নালাগে দিয় খাবলৈ মিঠা লাগে ন ভুলতো। অ' অৱশ্যে জিকাটোত কৈ কিন্তু ভুলটো খাই ভাল পাওঁ।
মই ভুলতো ভাল পাওঁ আৰু জহা ভুল হ'ব লাগে আৰু ভাল পাওঁ
জহা ভুলটো মলমলাই থাক গোধ আৰু। পিঠাও হয় ন ঘৰ সোৱাদ হয় বেছি। উ
আৰু বৰ সোৱাদ হয় খাবলৈ যে ভাল লাগে কিছুমান আকৌ আপুনি বিশ্বাস কৰক কিছুমান ভুল বহুত তিতা থাকে মানে কি হ'ল মই এটা বস্ত মানে বছৰ আপুনি বেয়া তাৰ পাছৰ বুলি নকওঁ মানে যিটো ভুলৰ ওলোৱা সময়ত ধৰ এবাৰ কি কৰিলো বজাৰলৈ গৈ সদায় আনে
উম
বজাৰলৈ গৈ ভুল সদায় আনে আনাৰ পিছত আকৌ গোটেই হেৰি হয়
তিতা
অ
সদায় এনে ভুল তিতা' সদায় বনাও ভুল তিতা মানে কি হয় গোন্ধটো মানে ইমান ধুনীয়া গোন্ধাই ন সৰহকেও বনাওঁ আজ জি বোলো ধুনীয়াকে ভাতকেইটা খাম তাপিছতে আও মই খাইয়ে চাওঁ তে তেতিয়া অনুভৱ নহয় যেতিয়াই ভাজো মানে একদম ধুনীয়াকে আজি খাম বুলি মোৰ তেতিয়া কিবা হৈছিলে নে কি নাজানো আও হাতখনত এক ত ইমান আশাৰে থাকো ধুনীয়াকে বনাও। কিন্তু তিতা
হাতখনত বুলি নহয় আচলতে কিছুমান হয়, তেতিয়া লাগে ভুল হওক জিকা হওক।
মই সেইটো মাহত মই তিতাই পাই থাকিলো।
সকলোৱে বেলেগে পায় নে ঘৰৰ নে আপুনিহে পায়
নহয় নহয় সকলোৱে আও তিতা মানে অত্যন্ত তিতা সেইটো তিতা খাব নোৱাৰি।
তেন্তে ভুলখিনিয়ে বেয়া আপোনাৰ জিভা বা মুখৰ কথা নাথাকে ইয়াত, আহ
কি হয় আমি যেতিয়া এবাৰ মানে দুবাৰমান এনেকুৱা হৈছে ভুলখিনি বনাই পেলাই থৈ দিওঁ নহয়। থৈ পেলাই ভাত খোৱাৰ সময়ত ৰখো ভাত খোৱা সময়ত সেইখিনি খাবলৈ লওঁ তিতা নহয় আকৌ বেলেগ বনাব লাগে। গোটেইখিনি পেলাব লগা হয়, এবাৰতো মাছে চাছে পেলাই। ছো
মাছো তিতা হৈ গৈছে নেকি?
অ আৰু মাছৰ তিতা টো খাব নোৱাৰি ন মানে ভুলৰ তিতাত যেতিয়া মাছ দি দিয়া যায়। বা মা
অ আৰু এটা কথা তিতাটোত অলপ কাৰণত নহয় নহ তিতাটো কিবাত কাৰণ থাকিব লাগিব আচলতে
হয়নে নহয় পেলাই দি ভালেই কয় বাও হয় দিয়ক সমম্যা ন কিয় যে তিতা হয় মইও এইটো আচলতে বুজি নাপাও ভালকে তিঁয়হৰো কেতিয়াবা ওলাই চাবচোন এ তিতা বস্তু তিতা খাব পাৰি বাকি তিতা নোহোৱা বস্তুবিলাক যদি তিতা হয় এইবিলাক কেনে কৈ খাব আৰু কথা তাত কিবা এটা ডেফিচিয়েঞ্চি থাকে চাগে নহ'লে কিয় তিতা হ'ব। এইটো এটা কথা।
সেইটোও এটা কথা
পেলাই দিব লাগে
এ পেলাই দিব লাগে ন যিটো নোহোৱা বস্তুতটো সেইটো বনাই খাই পেলাইও ভাল নালাগে
নালাগে‌ নালাগে বাকী উম ছোৱালী আছে নে গ'ল আপোনাৰ ছোৱালীয়ে
আ আছে আছে আছে
এ নাতি ডাঙৰে হৈছে আৰু
ডাঙৰ হৈছে দৈ ফুৰিছে যি দুষ্ট তো কি ক'ম আৰু ইফালে পানী ইফালে আমুক হৈ হৈ হৈ হৈ হৈ হৈ কৰি থাকোতেই যায় আৰু
আইতাকৰ একিবা ব্যস্ততাৰ সীমা সংখ্যা নাইকিয়া হৈছে চাগৈ নাতিনিয়েক পাই পেলাই
তাকে হে হে একেবাৰে সু
ওম সম তেখেতৰ গা মূৰ ঠিকে আছে আৰু
ঠিকে আছে ঠিকে আছে এতিয়া মানে কি হৈছে কি এতিয়া উ চুগাৰ থকা মানুহৰ কাৰণেও বেলেগ খানা এইফালে ভাল থকা খিনিৰ কাৰণেও বেলেগ খানা কিমান বনাই থব বিধে বিধি ক দিগদাৰ হৈ যে
দিগদাৰ‌ দিগদাৰ
এতিয়া দিগদাৰ এটা হৈছে নিগনিও হৈছে তে
নিগনি হৈ চে ন এই নিগনি হলে কিবা দিয়ে নে মাৰে নে নেমাৰে নিগনি বহুতে নেমাই আকৌ
ন মাৰে নামাৰে মানে নিগুনীটোতো মাৰিবই লাগিব বা ওলালে কিন্তু সেইটোকনো কোনে ধৰি মাৰিব বগে
অ নহয় নহয় নহয় কিছুমান মেডিচিন দিয়ে যে কিতাপ এখনপাই
মানে সেইটো আনিলো আনি পেলাই কি হ'ল সেইটো পৰা এৰ নাখায় আকৌ সহজে
ইছৰাম
ঘগনিটো লাগিলেও লাগিলে মানে তাৰ ভৰিকেইটা লগা নাই মানে সি পিঠিখন দি লাগিলে
উল্টা বাবৰ মাৰি দিছিল চাগৈ
অ মানে ওপৰলে ভৰিকেইটা দিও নহয় কিন্তু এনে ছাইড একে লাগিছে আৰু তাৰপিছত সেই টো লৈ পেলাই অকণমান মৰিয়ালে তেজ তেজ ওলাই গল পেলাই থৈ আহিলে সেইখনেই পেলাই দিব লগা হ'ল তেজ হৈ গ'ল
তেজ ওলালে কেনেকে ৰাখিব আপুনি বেয়া লাগে নহয়।
খন টো পেলালো পেলালো এতিয়া কথা হল একদম কঠাল গুটীয়া নিগনিও হৈছে মানে কি হয় আমাৰ ইনভাৰ্টাৰটোৰ ভিতৰত বাহ সাজাৰ নিচিনা হৈ ছে হয়তো চাগে পোৱালি হ'ব
উম
সেইটো কাৰণে এতিয়া সদায় চাফা কৰো মই সেইখিনি আকৌ নি নি তাতে সোমোৱাকে গৈ পেলাই
দিগদাৰ তেনেকুৱা হলে
সমস্যা তাকো আহে বেছি নিদি এতিয়া মানে মই মানুহ এজনক মাতিছোঁ আজি আজি নাহে বাৰু কাইলে সন্ধিয়া আহিম বুলি কৈছে চাই গৈছে চাই যাব পৰহিলে
ফুতা আছে ফুতা আছে মানে
নহয় নহয় এই বেচিনটো মানে কি হ'ল মাজতে এই তলৰ চোৱা মানে যৰপৰা পানী যায় বাতি এটা লগাই থোৱা থাকে ন বেচিনটোত সেইটোক খাই পেলালে
অ আই
তাৰ পিছত মানুহজনে কি কৰিলে মানুহ এজনে ডাঙৰ পাইপ এডাল আনি পেলাই এই যত যে পানী পৰিবলে নাৱৰাচাৰত যে পাইপ দিয়ে যে তেনেকুৱা যে অ মস্ত সেইটোতো বহুত ডাঠ হয় পাইপটো
সেইটোও কাটিলে নেকি
সেনেকোৱাটোক কুকুৰা এটা আনি লগাই দিলে সেইটো মানে গপচ সেইটো কাটিব নোৱাৰে সহজে কিন্তু সেইটোও খাই পেলালে
ইচ ইমানেই উৎপাত হৈছে মানে
ইমানে উৎপাত হৈছে এতিয়া মানে মই কৈছো আপুনি কিবা এটা কৰি দিয়ক কৈছে লোহাৰ জালনা নিচিনা লগাই দিব এতিয়া
হম
জালনা নিচিনা লগাই দিলে পিছে সুবিধা হ'ব
আহ তেতিয়াই কাতিব নোৱাৰিব
কাৰণ এটা কথা এতিয়া কলোকো যাব নোৱাৰা হ'ল নহয় আমি এতিয়া মানুহজনে যেতিয়া তিয়া লগাই দি পেলাই মানুহজন যাবগে তাৰ পিছত সেই সেইখন কিতাপখন আনিব লাগিব। ভিতৰত যি কেইটা আছে সেইকেইটা শেষ কৰিব লাগিব যদি সেইকেইডাল লগাই দিয়ে থৈ যায়
উম
কাৰণ সেইকেইতাটো টো বৃহত্তৰ চোকা মই মানে কেনেকে চাও গম পাও জানে নাই নিগনি আছেনেে নাই মই চাউল কেইটামান পেলাই থওঁ পাকঘৰত
মম
তেতিয়া চাউল কেইটা নাইকিয়া হৈ গ'লে গম পাওঁ
অহ
আমাৰ মায়ে মানে আগতে সেনেকুৱা কৰে মানে
উম
কি কৰে এনেকে চাউল কেইটামান দি থৈ দিয়ে চাউল কেইটা মানে শুবলৈ যোৱাৰ আগতে মানে ঘৰত চাউল কেইটামান দি থয়
উম
যেতিয়া চাউল কেইটা মানে নিগনিয়ে ঘৰটো অনিষ্ট নকৰে তেতিয়া আহি আহি সেই চাউলকিতাকে খায় সি
বুদ্ধি টো বেয়া নহয় মই আজিহে গম পাইছো এইটো কথা কিন্তু
সিহঁতি খাবলেহে বিচাৰি থয় সেইটো কাৰণে মই ভাবো আমাৰ মানে পাকঘৰৰ চাউলৰ টিংটোৰ ওচৰতে চাউল নধৰা হৈ থাকে তলত বোলে কিয় পেলাই থোৱা এ নাই সিহঁতলৈ দি দিছো সিহঁতে খাই থাকক তাকে
উ
তেনেকুৱা কৰে
হোম
বুদ্ধিয়ে হৈছে
বুদ্ধি আছে অ উপাই নাই নহয় মণিকা নে
সেইটোৱে আৰু এতিয়া মানে খা, বনাবলৈও একেবাৰে বাচন চচন চব ভালকৈ ধুই ল'ব লাগে, ঠিক নাই নয় ক'ত
অ নাই নাই বগাই ফুৰে হয় কেলেনো নহয়।
মোৰ এদিন গাতে জঁপিয়াই দিছে, গম পাই পায়নে।
অ-অ-অ
ভয় লাগি গৈছে মানে, সিহঁতেও পলাব বিচাৰিছিলে পলাব পৰা নাই
কেতিয়াবা আকৌ কামোৰেও নহয় কিছুমানক জানে নোজানে?
অ কামুৰে, এক কামোৰে, আমাক খুৰি এগৰাকীয়ে বেজি লয় য লগা হৈছিলে কাম মৰাৰ কাৰণে।
লে সাৱধান আৰু অলপ।
হয় হয় বা আৰু ঠিক একয়া আছে দিয়ক ময়ও লাগোংগে ন